হেল্ল'
হেল্ল' অ কি কৰিছে
তবৌ গৰু দানা গত আছেো
আহ ভাত খালে নে নাই
এ গোধূলি হল ভাত খাবলৈ কেনে
ন ভাতি হেৰি খালে কি হেৰে খালে কক আকৌ ভাত কিহেৰে খালে?
অ', তোমালোকক অ', মই, মই দাইল বেঙেনা আলু, কুন্দুলি ভাজি সেয়াই।
অ', ভাজি বনাইছিল নে? দাইল নাই নেকি?
কলো কলো নহয়, দাইল আছিলে বুলি
অ',
এটাই খোৱাই নাই ভাত স্কুলৰ পৰা আহি দীপে কৈছে লগৰ ঘৰত কিবা খাই আহিছে বোলে টেপালি আহিছে খহাই আহিছে বোলে।
অ', ই ঘৰৰ পৰাহে আহিছে নেকি লগৰ?
অহ।
পলহঁত গৈছিল চোন, তাত আহিল নেকি? হা? কি কৈছে?
সিহঁতৰ বোলো সোনকালে ছুটি হৈ যায়, সিহঁতৰ দেৰিকে হয় নহয়। এতিয়া লগৰতো ঘত থাকেহি আহি পেলাই
অহ ইয় ভালে হ'ব খাই খাই আহিব পাৰিব সদায়
উ, খুৱাব সদায়। কেতিয়া খায় খাই থাকিব, ঢাকি থৈ দিছোঁ। লাগি থাকিবলৈ টাইম নাই মোৰ।
আৰু কথা-চথা পাতিছেনে নাই আপুনি?
নাপাতা এইবোৰ লগাবই নাজানো আও‌ হি হি হি লগাই শিকায়ও নিদিয়ে এটাক কৈ আছিলো মই ঘৰত দিনটো অকলে থাকো মোকো নিজানত বোলো শিকাই দিবিচোন নিশিকাই
আহ। ঘৰৰ মানুহকেই চুন চাৰিবাৰ মান কৰিলে হৈয়ে গ'ল হয়।
তাহঁতিও আকৌ সেইবো কৰিব নাজানে নে কিয়ে নাজানো।
উম
এনেকে কৰিলে মানে ৰিচিভ কৰিব পাৰে সেইদিনাখন কালি কৰিছিলোঁ কালি ন ৰিচিভ কৰিছে খালি সিহতি উল্টাই কৰা নাই ঈদেহে কৰিছে
অ উ সিহঁতে যে এই খুলি থব লাগিব তেতিয়াহে পাৰিব
হে
ছাগে।
জানো মই বো নাজানো নহয়, তাক শিকাই দিবলৈ কৈ আছোঁ, নাই শিকোৱা আও।
পলহত গৈছিল চোন আহিল নে তাৰ পৰা
হা?
পল হ, পুল যোৱা নাছিল জানো?
কলৈ গ'ল নহয়।
অহ, নাই। মই ভিতৰত আছোঁ, সেইকাৰণে গম নাপাওঁ। খাই হাল্লা-চাল্লা হ'ব নালাগিব নহয় আকৌ।
অহ, আমাৰ ঘৰত কোনো নাছি চব গ'ল।
অহ। দা দাদা আজি আহি কিনে পৰিলে
এ
আঠুত দুখ পাইছে চাগে খবৰ ল'ব বেয়াও লাগিছ হৈছে। অ', পোৱালিৰ লগত আহিব লগত শিলৰ পিনে দি মাটিৰ পিনে দি আহিছে পৰি গৈছে। আমাৰ শিল ৰানি চে নহয়।
অহ।
বান্ধিলে নে নাই?
হা?
হাঁহ কুকুৰাবোৰ বান্ধিলে নে নাই?
হাঁহ কুকুৰা বান্ধিব দেৰি আছে। মাজনীয়ে বাবা ত এহেজাৰ চ মাৰি লৈছো বৰষুণ দিব পাৰে নহয় অ', নিজে নিজে সোমাব। দেয়িকে বাউ
কিয় আজিকালি কুকুৰতটো এৰি এৰি থব নহয়
উম!
কুকুৰটো এৰি থবতো কালি থৈছে নহয়
নাই তাক বান্ধি থোৱা আছে নাই ইটো সিহঁতো এতিয়া মানা নাই ৰাতি তেনেহলে দিন নোমিয়ালে
আহ
ভাটতি মেলি দিয়া আকৌ
কাকিনো কোনে নোইেলিছে
কৈছো শুব সময়ত বোলো বান্ধি থৈ মেলি দিবি বোলো ইমান সোনকালে কেলে মেলিছ
আহ কালি মাৰছ খোৱাৰ কথা আছিল খোৱালে নে নয় নোখোৱালে বোলে নাই কৈছে ৰ'ব আনিম বুলি কৈছিল আহ
হেৰি ভাত কিহে মই বোলো দিন প মাছ আনিম বুলি কৈছে মোক ফোন কৰিলে ভাত কি আমাৰ ভাত বনোৱাই নাই। এতিয়া ধন আছিলে তোমালোক গ'লাগে
আহ
হেৰি মই বোলে ৰৌ মাছকে বোলে লৈ যাও বোলে জিকা আছে বোলে ঘৰত বোলে। খেতি খাম বোলে আৰু মই বোলো হ'ব তেতিয়াাহলে আমাৰও এটা সিদিনাখন সি দিছিলে দুটটা এটা বনালো এটা আছিলে তাৰ পৰাৰা সি আহিছে ভাত মই পাতিব লৈছো তম কথা
উম।
মাছ পাহৰিলোঁ বোলে। তাৰপা সৈ নটা বজাত অকল খেলৰ হেৰি জিকিলে হবলৈ ফোন কৰি আছে চাৰে নটা বজাত আকৌ মাছলৈ ফোন কৰিছে, ক'ত তাত খোলা থাকিব আৰু। বন্ধেই কৰিলে দোকান।
সেই খেলা, নুই সে, নাই শেষ হোৱা নাছিল এতিয়া মালে ফোন কৰিছে, মাছৰ কিবা জোল-চোল অলপ হ'ব হ'ব নে, তেতিয়া মায়ে কৈছে মাছ অহ, জোল অকণ নিলেই হ'ব। দাদাই শুনা পালে পিছত ভাত খোৱাত টাইমৰ আগে আগে আৰু। তেতিয়া হ'লে সি দেখোন মাছ আনি মামীহঁতৰ তাত খোৱাৰ কথা আছিল। কিয় মাছ, এনে এনেই-এনেই পেনলাতি কৰিছে। তেনেকে ভাবিছে আৰু।
নহয়। ন কৈছিলে বাৰু নিম বুলি, পা পাহৰিলে হেনো।
সেইকাৰণেও দাদা সেই শুনি অহা কাৰণে কৈছিলে।
আছিলে নহয়
অ হব, লুডু খেলিব আহিব পিছত
অঁ মই বাও গৈছো, গিটা কাম বনকেইটা কৰি মেলি আগে মাইম গে অঁ
উম হ'ব ৰাখো
আহ